হেল্ল হেল্ল
হেল্ল'
তোমাৰ মাতটো আহিছেনে
অ অ আহি আছে মোৰ ভইচ টো আহিছে নে
উম আহিছে আহিছে উ অ হেল্ল'
অ হেল্ল
অ অ
অ কি পঢ়ি আছা
অ আছো এনেই পঢ়ি আছিলো অকণমান এতিয়া অকণমান ৰেষ্ট লৈছো
অ একদম ভাল টাইমত কৰিলি চোন ৰেষ্ট লোৱা টাইমত
কি খবৰ তোমাৰ
অ ভালে থেত চলি আছো গৈ আছে জীৱনটো পানী দৰে
তাকেইত তোমাৰ এ তুমি যে ডিগ্ৰী লৈ আছিলা যে ডিগ্ৰী শেষ হ'ল নে
নাই নাই আৰু এবছৰ আছে তাৰ মানে
অ অ বুজিছো তুমি সেয়া অ এনভাৰমেন্টেল চাইন্স পঢ়ি আছিলা ন পৰিৱেশ বিজ্ঞান
অ অ অ উম উম উম অ অ মানে থাৰ্ড ডেই মানে গ্ৰেজুৱেচন হৈ গলো হয় কিন্তু আকৌ ফৰ ইয়েৰটো কৰিম বুলি ভাবিছো আৰু সেইটোৱে
বুজিছো বুজিছো
উম উম তুমি কি কৰি আছা এতিয়া
ভাল
উম
মই মই ভাবিছো প্ৰথমতে মাষ্টাৰ্চ কৰিলো যিহেতু মানে এ ডিপ্ল'মাটো কৰি লও এটা এনেকে ভাবিছো আৰু অ মাষ্টাৰ্চৰ পিছত মানে অকনমান ডিপ্ল'মা এটা থাকিলে আৰু সহজ হয় জব লে
একদম একদম কিহৰ ডিপ্ল'মা লবা
তোমাৰ পিছে অ অ মই মানে ভাবিছোঁ সেয়া অ মই যিহেতুকে মানে এয়া পঢ়িছিলো ন পলিটিক পলিটিকেল চাইন্স পঢ়িছিলোঁ।
ত' আমাৰ মানে কি হয় যদি আমি এনেকুৱা সেয়া কৰো আৰু মাষ্টাৰছ কৰাৰ পিছ চত আমি যদি আকৌ অ মানে ডিপ্ল'মা এনেকে লওঁ তেতিয়াহ'লে আমি সেয়া ল'ব পাৰো মানে বেলেগ ফিল থাকে আৰু এতিয়া মই ভাবিছো মোৰ মানে মাচ জৰসু সেয়া আছিলে ইণ্টাৰনেচনেল ৰিলেচনত ওপৰত আছিলে আৰু সেই কাৰণে মই ভাবিছো যে মই মানে এয়া ডিপ্ল'মাও সেয়াত ল'ম আৰু এনেকুৱা পাব্লিক পলিচি পাব্লিক স্পীকিং সেনেকুৱা সেয়াত ল'ম তাৰ লগত পলিচিও শিকিম আৰু তেতিয়া মানে সেইটো আমাৰ সেয়া সহজ কৰে আৰু যেতিয়া গভমেণ্ট কিবা কাম থাকে চেক্টৰত তেতিয়াতো সহজ হৈ যাব ডিপ্লমা কৰিলে।
অ অ অ আজিকালিতো লাগেই পাব্লিক স্পিকিং আৰু পাব্লিক ৰিলেচন সেইদিনা বহুত মানে ইম্পৰ্টেন্ট স্কিল হয় আৰু সেইটো আৰু বাৰু
আহ মানে আগতে বহুত বেছি তৰ্ক এইবিলাক কৰিছিলো ন সেইকাৰণে এতিয়া আৰু যিহেতুে আছে অভ্যাসটো তো কৰিয়ে লোৱাই ভাল।
সেইটোৱে আৰু আপ স্কিল কৰিলে আৰু ভাল আৰু মানে বেটাৰ কৰিব মানে পাৰিবা আৰু খিনি আৰু
অ তাকে তাকে অ তুমি যে মানে সেয়া কৈ আছিল যে এয়া কি বুলি কয় কুইজ কম্পিটিচন আগত যে গৈ আছিলা এতিয়াও যোৱা নে
উম সেই আৰু নেযাওঁ আৰু আজকালি মানে ইমান ইচ্ছা নকৰে আৰু আগতে যেনেকা এটা ৰুচি আছিলে কুইজ কম্পিটিচন ফ্ৰেণ্ডছৰ লগত গৈছিলো আজিকালি আৰু ইমান খবৰো নাৰাখো না নাজ নোহোৱা নেযাওঁ, অকলে ধৰি লোৱা কলেজৰ যদি এনে বৰ এটা কুইজ প্ৰান্তিক চনত এতিয়া মানে অলপ প্ৰাতিচেপেত কৰো আৰু
বুইছো বুইছো ময়ো যোৱা নাই বহুত দিন হ'ল মানে নোযোৱা মাজতে এয়া জানুৱাৰী নে ফেব্ৰুৱাৰী মাহতহে গৈছিল লো এবাৰ বাছ কুইজত তাৰ পিছত আৰু যোৱা হোৱাই নাই মানে আজিকালি কুইজ বোৰো এনেকুৱা হৈ আও আগতেই জানোৱেই যে কোন জিকিব তেনেকুৱা ধৰণৰ হয় কিছুমান সেইবাবে আৰু মানে যিহেতুকে জানয়ে যে অকনমান মানে কথাটো বোৰ তেনেকুৱা সেইকাৰণে আৰু যে নালাগে হ'ব আৰু আমি ইমান ইমান কৰিবও নোৱাৰো
থিকে উম
তোমালোকৰটো এতিয়াতো বহুত বৃদ্ধি, সেয়া হব ন মানে ৰিচাৰ্ছ কৰিবা ন
মই ৰিচাৰ্চটো নকৰো বুলি ভাবিছোঁ জাষ্ট অনাৰ্চটো পঢ়িম বুলি ভাবিছোঁ। যিহেতু দুটা অপচন থাকেতো এটা অন ৰিচাৰ্চটো মানে বহুত মানে টাইম লাগিব তাৰ মানে। বহুত মানে কচ
অ, কষ্টও হ'ব বহুত অ।
অকল অনাৰছ টো কৰিম বুলি ভাবি আছোঁ এতিয়ালৈকে আৰু মানে প্ৰফেচাৰ কেইটাও মানে নিবিচাৰে আৰু ৰিচাৰ্জটো কৰিব নাই পোৱা সেইকাৰণে ইমানটা পাত্তা দিয়া নাই
বুইছো বুইছো -বুইছো মানে সেইটো নিজৰ ওপৰতো কথা কিছুমানৰ এনে অ, ৰুচি থাকে কাৰণে কৰে কিন্তু আমাৰ মানে ভাৰতবৰ্ষত কি নিচৰজৰ সেয়াটো এনেও অকনমান কম প্ৰচলনটো তাৰ লগতে মানে যিমান পইচা লাগে আৰু যিটো বেয়া সেইটো পইচাৰ ওপৰতে কথাখিনি বহুত আহি যায় আচলতে।
সিটোৱে আৰু আমাকতো এক্সটাকে পইচাও নিদিয়ে যে আমি ৰিচাৰ্চ কৰি আছো কিবা- কিবাটো এটা দিব হেনেকুৱা। তোৰ যিহেতু আমিয়ে চব পইচা খৰচ কৰিব লাগিছে সেইটো মানে টান হৈ যায় মানে বস্তু এনেকে তোমাৰটো যাব লাগিব ফিল্ড ভিজিটত তাতো সেনেকুৱা চইল টেষ্টিং কৰিব লাগিব সেইটো কৰিব লাগিব ত'সেটো মানে মোক কষ্ট হয়
বুইছো- বুইছো তোমাৰ এনে পৰিৱেশ বিজ্ঞান পঢ়ি কেনেকুৱা লাগিছে?
অ, তো মোৰ ভালেই লাগিছে। কিন্তু মানে সেনেকুৱা চাবজেক্টটো পঢ়িবলে ইমান এটা মানে স্কোপ নাই। মইতো মানে চাবজেক্টো লৈছো কাৰণ মই ভাবিছোঁ কিবা এটা যোনটো মোৰ ইনটাৰেষ্ট আছে সেইটো মই লওঁ চাবজেক্ট টো। কিন্তু মই এতিয়া বিষয়টোতো লৈছোঁ। কিন্তু মানে এইবিলাক ক্ষেত্ৰত দেখা নাই। মাষ্টাৰ চেকেনডেৰি মোৰ। অলপ বেলেগ চাবজেক্টত কৰোঁ নেকি
অ, তেনেকৈ কৰিব পাৰা মই নোৱাৰা বুলি ন আকৌ মাষ্টাৰ বেলেগ চাবজেক্টত কৰিলে কিন্তু তাতেও কথা যে তুমি স্নাতক এটা মানে বিষয়ত ল'লা ন' সেইটো তুমি তিনি বছৰ চা চাৰি বছৰে ধৰি লোৱা চাৰি বছৰ তুমি পঢ়িলা তাৰপিছত তুমি এবছৰত মানে চাৰি বছৰৰ সমান তুমি সেই নতুন বিষয়টোত গোটেই বুজিব লাগিব কাৰণ তোমাৰ কাৰণে মানে একদমেই নতুন হ'ব ন'সেই বস্তু তো ত' যদি এনেকুৱা লোৱা যিটো পৰিৱেশ বিজ্ঞানৰ লগত ওচৰে -ওচৰে যায়। এয়া যেনেকে এনথ্ৰপলজি আছে। এনথ্ৰপলজিত ত'এনেকুৱা নহয় যে একদমেই মানে সেয়া কিন্তু সলপমান - অলপমান আৰু। মিলিব কৰবাত- কৰবাত বা তেনেকেই আছে বহুতখিনি।
উম কাৰণ ধৰি লা এক-
অহ।
এতিয়া মই ভাবিছোঁ, মোৰ যিহেতু চাইঞ্চৰ বেকগ্ৰাউড আছে। সে হেনকুৱা টেষ্ট কৰা চাপশ্চ চইণ্ট টেষ্টিং তোৰ পা যদি সেনেকুৱাও সোমাব পাৰে সেনেকুৱা যদি স্পেচিয়েলাইচ কিবা মানে তেছটিং, মেচটিং কৰাৰ কাৰণে যদি সেইটো যাব পাৰিম বাৰু। হেল্ল',
তোমাৰ এনে মানে সেয়া কৰিব পাৰা অ যিকেইটা মানে জিঅগ্ৰাফিৰ যিকেইটা মানে সেয়া থাকে ন মাছ- টৰ্চ কৰিবলে, যেনেকৈ ৰিম'ট চেংসিং ঠাক কে জিঅও ফৰৰ্মেটিক্স থাকে, তাৰপিছতে আমাৰ যে বতৰ সলনি হৈ আছে যে, ক্লাইমেট চেঞ্জ। তোত' তাৰ ক্লাইমেট চেঞ্জ ষ্টাডিছ থাকে, এনেকে মানে বহুত কিবা কিবি আছে। ত সেইবোৰ তুমি চাব পাৰা মাষ্টাৰছ প্ৰগ্ৰেমত মানে কি হয় অকনমান জেক্ মানে বিষয়টো মানে কি হয়, সেয়া যিটো তোমাৰ ধৰি লোৱা মূল বিষয়টো আছিল সেইটো গুচি যায় আৰু। তুমি তাৰপিছত মানে এনেকুৱা হ'ব যিটো তুমি স্পেচিয়েলাইজ এটা বি বিষয়ৰ এটা সৰু অংশ আৰু যিটো তুমি কমকে পঢ়িছিলা চাগে ইউজিত সেইটো তুমি মানে এই চাৰি বছৰত যিটো মানে তুমি সেইটো বিভাগতটো পঢ়িছা, কিন্তু কমকে পঢ়িছা তুমি সেই বিভাগ তোৰ ওপৰত তুমি মানে মাষ্টাৰ্চ ডিগ্ৰী লব পাৰা আৰু তেনেকুৱা থাকে। সেইকাৰণে সেই আৰু ক্লাইমেট চেঞ্জ এইবোৰ টো পঢ়িছা? বা ৱাইল্ড লাইফছ ষ্টডিজ ইকলজি এইবোৰ মানে তুমি ল'ব পাৰা আৰু।
তুমি ঠিকেই কৈছা জিঅগ্ৰাফিটো অলপ মিলে কিন্তু এনভাইৰমেণ্টেল ষ্টডিজৰ লগ- টো এইটো চাইণ্টিফিক বা প্ৰেক্টিকল হয়, উম।
অ, তোমালোকৰ নাথাকে নেকি?
নাই আমাৰ মানে কলেজৰ মানে প্ৰেক্টিকেলত ইমান মানে গুৰুত্বই নিদিয়ে। ত ফউৰ্থ ইয়াৰ্ত টো অলপ প্ৰেক্টিকেল হয় বুলি শুনিছোঁ, সেইকাৰণে মাছ- ফৌর্থ ইয়েৰ টো প্ৰেক্টিকেল কৰিম বুলি ভাবিছোঁ আৰু। চাও আৰু কি হয়, নিদিবও টো পাৰে ঠেইটোৱে উম।
কি, প্ৰেক্টিকেলত গুৰুত্ব মানে কি আৰু এতিয়া সেইটো এনেকুৱা কথা যে অ কলেজ কলেজ লৈও কথা, অকনমান তুমি সেয়া কৰিব পাৰা। এই ইউটিউবত মানে ভিডিঅ'চ বিলাক দি থাকে যে প্ৰেক্টিকেলৰ, মানে সেনেকুৱা বহুত আ- ছে আৰু ভাল ভাল কলেজবোৰৰ। যিবোৰ চেনেল হয়। যেনেকে বাহিৰৰ অক্সফৰ্ড ইউনিভাৰ্চিটি তাৰপিছতে তোমাৰ কেম্ব্ৰিজ এইবোৰৰ মানে সিহঁতৰ প্ৰতিটো ক'ৰ্চৰে ভিডিঅ' লেকচাৰবোৰ থাকে বা প্ৰেক্টিকেল লেচনছ এইবোৰো থাকে ইউটিউবত সেইবোৰ চাব পাৰা, চালে। তেতিয়া তোমাৰ মানে অকণমান সেইটো আহিব আৰু যে কেনেকুৱা হয় আচলতে।
উম ঠিকে। সময় বাবে চাইছিলো, এটা কুইনছলেণ্ড ইউনিভাৰ্চিটি তাতে ভাল ইনডাৰেট ভালটো কৰিছে, পপ্ৰক্টিকেলো কৰিছে। ত কিন্তু সেয়াই আৰু। অলপ অনলাইন চৰি কি হয় অফলাইন হলে মানে বস্তুতো ভাল হয়।
সেইটো এটো হয় এতিয়া আচলতে গুৱাহাটী বা অসমত
উম, সেইটোৱে সেইটোৱে স্কোপটো অলপ কম।
তাকে, বিশেষকে আমাৰ মানে উত্তৰ পূৰ্বাঞ্চলত বস্তুবোৰ তেনেকুৱা কাৰণ আমাৰ পাহাৰ ন? চাগে মানে পাহাৰৰ কাৰণে আমাৰ বাকী বস্তুতো আহি নাপায় নাপ পায়ে আমাৰ মানে বিদ্যাখিনিও আহি পোৱা নাই।
ঠিকে-ঠিকে। আৰু আমাৰ চাঞ্চও নাপায় নহয় কলেজত, উম।
ইয়াতেটো কলেজত সেইবোৰ মানে প্ৰগ্ৰেমবোৰেই নাই। যিবোৰ যে বাহিৰৰ কলেজত যিবোৰ যে ছাবজেক্ট মানে অ যিবোৰ বিষয় লৈ যে পঢ়িব পাৰিছে সেইবোৰ না ইয়ে ইয়াতে।
সেইটোৱেটো। কি ক'বা
একো নাই। আমি যি পাইছো সেয়াইৰে অভাৱেই আৱিষ্কাৰৰ মূল বুলি কয় ন? ইংৰাজীত কথা এষাৰ আছে ইনভেনচন কি? নেচেচিটি